অঁ, হেল্ল' শুনা পাইছে নে আপুনি? শুনা পাইছে আপুনি? অ, হয় মই আপ হয়, মই আপোনাক এটা বিষয় লৈ কথা পাতিম বুলি আপোনাক ফোন কৰিলো। আপুনি ফ্ৰী আছে ন?
হয় কওঁক, ক ক'ব পাৰি।
মই আপোনাক এটা কথা সুধিম, আপুনি আ ক'ব? এহ, আপোনাৰ এলেকাৰ এহ, যিখিনি এ ডেভল'প হৈছে বা হোৱা নাই এইখিনি আপুনি অকমাণ কৈ দিবা পাৰিব নেকি?
হয়, হয়। নিশ্চয়।
অঁ
অঁ অঁ। আজিৰ যুগত আমাৰ এলেকাত ডেভল'প বুলি ক'লে আমাৰ
বিশেষকৈ
উম।
আমাৰ ৰাস্তা পদুলি, ৰাস্তাৰ ঘাটবোৰ আগতকৈ বহুত উন্নত মান হৈ আছে। কাৰণ আগৰ দিনত আমি সৰু সৰু আলি ৰাস্তাৰেদি যাব লগা, কৰিব লগা হৈছিল, কিন্তু এত ইতিয়া সেই আলি পদুলিবোৰ এতিয়া ডাঙৰ ডাঙৰ হ'ল বা পকী পকা ৰাস্তা হ'ল, তাৰে ফলত আমাৰ মানুহখিনি বহুতখিনি সুবিধা হোৱাটো দেখি হ'ল, কাৰণ আগৰ দিনত
হয়।
পদুলি বেয়াৰ কাৰণে আমাৰ কণ কন ল'ৰা ছোৱালী বা আমাৰ যিখিনি
হয়।
ৰা ৰাজহুৱা ব্যক্তি সেই সকলে যাতায়ত কৰিবলৈ বহুত অসুবিধা পোৱা গৈছিলে। বা দেখিবলৈ পাইছিলোঁ। সৰু সৰু ল'ৰা ছোৱালীয়ে স্কুল বোৰত যাবলৈ হ'লে
হয়।
গাৰজেনে ক'লাত লৈ পেলাই এ বাৰী ন' ন' নদী বা তেনেকৈ বেয়া ৰাস্তা খিনি পাৰ কৰাই দিব লগা হৈছিলে। কিন্তু আজিৰ দিনত সেইবোৰ, জাগাবোৰ আমাৰ বহুত উন্নত হৈ গ'ল। এতিয়া ৰাস্তা পদূলি বহুত ধুনীয়া। এতিয়া ল'ৰা ছোৱালী বোৰে নিজে স্কুললৈ যাব পৰা হৈ গ'ল।
হয়।
পদূলীটো হ'ল তাৰ পিছত
অঁ, হয়
আমাৰ যোনটো কাৰেণ্টৰ লাইটৰ ইলেক্ট্ৰিকল বস্তু সেই আগৰ দিনত ইলেক্ট্ৰিকটো লাইনটো আমাৰ দিনত
অঁহ হয়।
কম খুব কম দেখা পোৱা গৈছিলো অ' আমি। কাৰণ প্ৰায়- প্ৰায় জগাতে আমাৰ এলেকাখিনিত ইলেক্ট্ৰিকৰ ব্যৱস্থা সুবিধা নাছিলে।
হয়',।
যাৰ ফলত বহুত অসুবিধাৰ সন্মুখীন হব লগা হৈছিল। কিন্তু আজিৰ দিনত ইলেক্ট্ৰিক এনেকুৱা বাঢ়ি গৈছে আমাৰ এলেকাত, আৰু খুব লাইন যোৱাটো আমি খুব কম দেখিবলৈ পাওঁ আজিৰ দিনত। আৰু তেনেকৈ
হয়', আ' আপোনাৰিক শিক্ষা অনুষ্ঠানগিলাৰ ডেভেলপ কেনে আছে? আপুনি কৈ দিব নেকি অলপ।
শিক্ষা অনুষ্ঠান বোৰ আগৰ দিনত। আমি প্ৰায়খিনি বেয়া নহয় বুলি ক'ব নোৱাৰো। কিন্তু বেয়াৰ মাজতো আমাৰ ভাল খিনি ৰিজাল্টবোৰ, আমি পাই আছিলো শিক্ষাৰ। শিক্ষাৰ ফলত আৰু স্কুল, স্কুলৰ বিষ বিষয় চৰকাৰী স্কুলেই হক। বা প্ৰাইভেট স্কুলেই হক। আমি শিক্ষাটো খুব সমানে সমানে আগবঢ়া এতিয়া দেখিবলৈ পাওঁ। কিন্তু আগৰ দিনত, অকল প্ৰাইভেট স্কুলৰ শি শিক্ষা খিনি আমি বিশেষকৈ আগবঢ়োৱাটো দেখিবলৈ পাইছিলো। কিন্তু এতিয়া
আমি চৰকাৰী স্কুলৰ শিক্ষাৰ্থী সকলকো আমি এতিয়া আগবাঢ়ি যোৱাৰ ফালে, আমি বহুত উন্নত দেখিবলৈ পোৱা গৈছো।
হয়', হয়', আহ' ঠিকে আছে। আপোনাৰ পৰা মই জানিব পাৰিলোঁ, এইখিনি কথা আপোনাৰ এলেকাৰ। আ' ময়ো অকমান কম, আমাৰ এ' এলে কাৰ, এৰিয়াৰ জাগাৰ খিনি যিখিনি ডেভেলপ হৈছে, মই অকমান কম। আহ' আপুনি যিখিনি কথা কৈছে এ' আপনাৰ ৰাস্তা পদূলি আগতে সৰু সৰু আলি আছিল। এ' এ' তেনেকুৱাই, আমাৰো আগতে সৰু সৰু আছিল। এতিয়া আমাৰ যিখিনি আহ' আমাৰ বাট তৰ পৰা যিখিনি যোৱা ৰাস্তা, ইখিনি বৰ্তমান ব্লক ইটাৰ হৈছে আমাৰ। বৰ্তমান ব্লগ ইটা হৈছে, সেটো কাৰণে আমি বোকা বা পানীৰ মাজদি যাবা নালগে আৰু, বৰ্তমান ডাইৰেক্ট কি আমি আহ' ঘৰত আহ টেনচন নহাকে চাইকেল বা গাড়ী লৈ আনিব পাৰে। বা চাৰি চাকা হলিও আমাৰ গাঁৱত সোমাই, এইটো এ' ডেভেলপ হ'ল আমাৰ। আৰু ছেকেণ্ড ডেভেলপ হ'ল আমাৰ মেডিকেল। আগত- আগতে মেডি কেল মেডিকেলবোৰ বহুত বয়া আছিল ন'। আ' আমাৰ এৰিয়াৰ মেডি কেল এতিয়া বহুত ভাল হ'ল। মেডিকেল ভাল হোৱাৰ কাৰণটো হ'ল আমি মেডিকেলত এতিয়া মানুহ থ'ব পাৰে। আ' মানুহ ৰাখে। আহ তাতে আহ আ' যিকোনো টাইমত গে'লে- গ'লে। যিকোনো টাইমত গ'লেওঁ আমি মানে ডাক্তৰ বা নাৰ্ছ পোৱা যায় আৰু। এইটো এটা ডেভেলপ হ'ল। কিন্তু আগৰ সময়ত আমি ইছ এইগিলা পোৱা নাছিল। আৰু তৃতীয়টো হ'ল আমাৰ যিখিনি স্কুল বা কলেজ শিক্ষা অনুষ্ঠান, এইবোৰ আগতে খিৰকি বা খিৰকী, দৰ্জা এগলা ভাল নাছিল। এতিয়া আমাৰ খিৰিকী বা দৰ্জা বা বেৰাবোৰ পাকা হৈ গ'ল গট তাই আৰু যিখিনি কাৰেনৰ ব্যৱস্থা থাকবা লাগে, এটা শিক্ষা অনুষ্ঠানত এইখিনি আহ, ব্যৱস্থাটো আ, বৰ্তমান সময়ত আমাৰ এলেকাত যিখিনি শিক্ষা অনুষ্ঠান আছে। তাতে আছে। আ, এইটো কাৰণে আমি ডেভলপ বুলিয়ে ক'বা পাৰে, আৰু
হয়।
আৰু ডেভেলপ হোৱা ক'বা গেলি আমাৰ আহ, ডেভেলপ হৈছে আমাৰ আহ কি কয় এইটো পানীৰ, পানীৰ যি যোগাৰ
অ। পানী, পানী, পানী।
পানীৰ যি যোগাৰ এতিয়া আহ গাঁৱে-গাঁৱে ৱাটাৰ চাপ্লাই দিছে ন, ৱাটাৰ চাপ্লাই পাইপ খান্দি কিনে, ডাইৰেক্ট ঘৰত লৈকে পানী পানী অহা কৰি দিছে ন চৰকাৰে, সেইটো এটা আমি ডেভলপ বুলি কবা পাৰে। আহ কিয়নো আগতে, আগতে আমি শুদ্ধ পানী আহ বিচাৰি বিচাৰিবা গলে আমি পইচা লগা হৈছিল, খুব পইচা লগা হৈছিল। এতিয়া আমাক এইখিনি সুবিধা সুবিধাটো আমি, আমাক মানে চৰকাৰে দিছে আৰু। এইটো কাৰণে আমি অ, এইখিনিও মানে ডেভলপ হোৱা বুলি ধৰি ল'ব পাৰে আৰু। এতিয়া আপোনাৰ উম, এতিয়া আপুনি আহ যোনটো ঠাইত থাকে এইটো ঠাইত এনাই আহ মানুহ মানুহৰ এ, যিখিনি এ, কৰি খাই চাকৰি-বাকৰি বা খেতি-বাতি এনেই কোনটো ক্ষেত্ৰত বেছি ডেভলপ, এইটো আপুনি অলপ কৈ দিবা।
হয়। এতিয়া আমাৰ জাগা খিনিত, মই থকা খিনিত
হয়।
আমি দেখিবলৈ পাইছো যে আমাৰ যিখিনি গাঁও অঞ্চলৰ মানুহ
হয়।
অৰ্থাৎ যিসকল শিক্ষিত মানুহ তেওঁলোকে
হয়।
প্ৰায় ভাগ মানুহে নিজৰ নিজৰ জীৱনৰ সংস্থাপনৰ কাৰণে বিভিন্ন চাকৰি চাকৰি বুলি কলে অকল যে, গভমেন্ট চাকৰি হ'ব লাগে সেইটো বুলি নহয়। কিছুমান প্ৰাইভেট চাকৰিও, প্ৰাইভেট চাকৰি, প্ৰাইভেট জব সেনেকুৱাও কৰি আমাৰ ইয়াতে, আমাৰ মানুহখিনি চলি আছে
অ, হয়।
আৰু যি সিখিনি অলপমান আন শিক্ষিত লোক তেওঁলোকে আমাৰ গাঁও অঞ্চলত নিজৰ নিজৰ জীৱনটো গঢ়ি নিবৰ কাৰণে তেওঁ খেতিৰ লগত জড়িত হৈ আছে।
হয়।
খেতিৰ লগত জড়িত হৈ তেওঁৰ জীৱনটো চলাই নিবৰ কাৰণে তেওঁ এ খেতিৰ মাজেৰে আগবাঢ়ি গৈ আছে বিভিন্ন ধৰণৰ খেতি কৰি তেওঁ নিজৰ জীৱন সংগ্ৰামটো আগবাঢ়ি গৈ আছে আৰু আমাৰ শিক্ষিত কিছুমানেও এ নিজৰ চাকৰি কৰাৰ উপৰিও যিখিনি সময়
হয়।
যি সময়ত তেওঁ ঘৰত থাকে বা ঘৰত সময় দিয়ে সেইখিনি সময়তো তেওঁলোকক আমি নিজৰ
হয়।
নিজৰ থলুৱা খাদ্যখিনি যোগান কৰি খোৱাটো আমি দেখাবলৈ পাওঁ ঘৰতে
ধৰা নিজে নিজৰ খোৱাৰ কাৰণে যিখিনি আমাৰ থলুৱা খাদ্য সেইখিনি
হয়।
তেওঁলোকে সময় পোৱা টাইমটোত তেওঁলোকে ভালদৰে
হয়
কাম কৰাটো আমি দেখিবলৈ পাওঁ
অ হয়।
ঠিক তেনেকুৱাই চলি আছে আমাৰ এইফালে
এনেই আ বেপাৰ বাণিজ্য আ কৰা মানুহ আছে নে নাই আপোনাৰ কি
আছে আছে বেপাৰ বাণিজ্য কৰা আছে মই তেতিয়া আগৰ তে কোৱাৰ নিচিনা যে নিজৰ জীৱনটো চলাই নিবৰ কাৰণে তেওঁ খেতি কৰাৰ লগতে তেওঁ খেতি ব্যৱসায় কৰি
হয়।
ব্যৱহাৰ কৰিও বা খেতিৰ বাহিৰে আন দোকান পোহৰ দিন যিকোনো দোকান যিকোনো দোকান দি তেওঁৰ জীৱন চলাৰ বাদে তেওঁ আগবাঢ়ি গৈ আছেহি ত আমি আগতকৈ পুৰণা দিনৰ কৈ এতিয়া বহুত উন্নতৰ ফালে আমাৰ এৰিয়া খিনি আগবাঢ়ি গৈ আছে এতিয়া
হয় আ আপোনাৰ লগত আহ কথা পাতি বা কথা আপনাৰ পৰা কথা জানি মই বহুত ভাল লাগিল আশা কৰো আপোনালোকৰ পিছত আহ কথা পাতিব পাৰিম
হয়।
অ অ শুনিছ-ন আপুনি এতিয়াতো টাইমো অ অ অ, টাইমো হৈছে এতিয়া ৰাখো ন।
হয়, ধন্যবাদ থাকিল, আপোনাক, আপোনাৰ পৰাও বহু নজনা কথা মই জানিলো। বহুত, বহুত, ধন্যবাদ থাকিল।
হয়, আপোনাকো ধন্যবাদ থাকিল ঠিক আছে।